অ কি কৰিছ
এ আছো কাম কাম বোৰ অলপমান আছিলে তাকে কৰি আছিলো
অ অ খোৱা বোৱা হ'ল
নাই নাই কৰা নাই কৰিম আৰু লাহে ধৰে
অ মই আজি ৰুটি ৰুটি হেল্ল'
ৰুটি খালা নাই
উম
মই কঠালৰ চব্জি বনাইছো।
কঠালৰ অ এতিয়া বেয়া নহয়। খবলৈ
ভাল হয় অকমান অকমান গুটি থাকিলে বেছি ভাল হয়
অ খোৱাও ভাল কিন্তু
খোৱা ভাল খোৱা ভাল।
খোৱা ভাল এইবোৰ চিজনৰ বস্তু খাব লাগে ন
তাকে এই আটাই প্ৰসাদ কেইটামানত দি থৈ গৈছে।
অ হোহো
তাকে বৰ বনালো আৰু এই প্ৰসাদৰ যোন। টো হেৰিতটো লাডু টো যে বৰ ধুনীয়া লাগে ও।
এই হেৰি মিঠৈ মিঠ। থৈ আৰু
সেইটো হয় আপুনি বিশেষকে ভাল লগাটো কি জানে এই কেঁচা লাডুটো বনাই যে নাৰিকল আৰু ঘিউ দিয়ে তাক
নহয় নহয় কেঁচা লাডুটোৱে খাওঁতে নাৰিকলৰ লগত খাবিচোন প্ৰসাদতে যে নাৰিকল দিয়ে অহয় ঘিউটো দিয়ে লাডুটোত আমাৰো ঘিউ দিয়ে আমাৰ তাত নাৰিকল নিদিয়ে হেৰি দিয়ে। ঘিউ আৰু জালুক দিয়ে
অ ইয়াত কিন্তু জালুক নিদিয়ে দেই নাৰিক নাৰিকল আৰু দিওঁ দিয়ে ইমান একদম তৃপ্তি লাগি যায় মানে আপুনি বিশ্বাস কৰক মই ৰাতি ৰাতি উঠি উঠিও খাও থৈ দি পেলাই
সেইটো মই আমি আগতে নাৰিকল দি খুব ভাল পাওঁ শুদায়ে খোৱাতকৈ মানে
আহ
তাতে আকৌ কি কৰে মায়ে কেতিয়াবা সৰহকৈ আহিলে গুলিব গুলি যে পিঠা বনাই মালপুৰা টাইপৰ ইমানেই মজা লাগে খাবলৈ।
বৰ ধুনীয়া লাগে অ এবাৰ আপুনি জানোনে মই জেঠাই এপৰ ঘৰলৈ গৈছিলো জেঠাই ততৰ ফৰলৈ যাওঁতে জেঠাইটা তাত মানে মোক হেৰি এই মিঠা পিঠাটো বনাই খুৱাইছিলে দেই মালপৰা নিচিনাই হয় কিন্তু মিঠা নিছিলে মানে?
উম
এইটো মই নাজানো যে আটা গুৰি দ বনালে নে মিঠাই পিঠাই দি কি আ পিঠা আ নাজানো কি কি দি বনাইছে পিঠাগুৰি দিয় বনাইছে। দিকেনি মিঠাই এইকৈ আটা গুৰি দিয়ে বনাইছে কিন্তু এনেকুৱা টেষ্টি হৈছিলে কিন্তু চফ্ট হৈছিলে। হেটোয়ে, তাত বেকিং- চেকিং একো দিয়া নাই।
উম।
কিন্তু চফ্ট হৈছিলে, বহুত টেষ্টি আছিলে খাবলৈ পিছত সুধোতে জেঠাই পাহৰি গ'ল, মই বহুত দিনৰ পিছত সুধিলো। পাহ ঘৰি গল জেঠাই।
উম। এনে হেৰিও ভাল লাগে, ভআটা দি পেলাই বেকিং দি পেলাই। চেনে। পেলাই গুলি পেলাই তাৰপিছতে মালপৱাটো যে একে ফুলি
ফুলি ফুলি যায়, আপুনি জানানে হেৰি মোৰ আজিকালি এদি টেড হৈছে মই এই, হেনৱাছ ইউজ কৰি থকা।
উম।
মোৰ বৰ এডিক্টেড হৈ গ'ল, মানে কি হ'ল আমাৰ হেনৱাছ পাইছিলে, আহিছিলে। পাৰ্থহঁতৰ, পাৰ্থ পা হেনৱাছ আহিচিলে মানে।
অ ', হেণ্ডৱাচ অ', হেইহটো পাই ন?
অ' হেইত আহিছিল আৰু এতিয়া নহয়।
উম।
তাৰপিছত তাৰো আহিলে। এইটো ইয়াদত নে কিবা এটা আছে নেকি? ইয়াদু। নামটো কাটা আছিলে।
ভালহ একদম নিকিনকৈয় হয়।
অ', নয় নহয়, এতিয়াতো কিনিবলগীয়া হ'ল তাৰপিছত-তাৰপিছত তে মই আ ললো লৈ পেলাই এইটো দুটা ইউজ কৰিলো দুটা গ'ল মানে আৰু বাকী বিলাক দিলে চবকে। মানুহ বিলাক। কিবা-কিবি গ'ল মোৰ এইটো মানে গ'ল দে বহুত মাহ গ'ল, কিন্তু মানে মইহে ইউজ কৰো বেলেগ কোনো ইউজ নকৰে। কাৰণ বাচন ধুইয়ে মানে বা কিবা এটা বনালো হাতখন ধুলো সেইটো চকক মানে। এতিয়া ধুওতে ধু তে মোৰ এনেকুৱা কাঁহহৈ গ'ল সেইটো শেষ হৈ গ'ল নহয়। সেইখন যে কাৰান ম এ নাইকিয় হল তাৰাছ আকৌ কিিনি আনিলো বায়ন কেইটমান আাছে দুটা আন লয় তাই ইউজ কৰিছো অলমান গৈছে এতিয়া মানে কিবা এটা বনালে মই হাতখন ধোঁ কিবা এটা কৰিলে হাতখন ধোঁ বনাই থকা সময়ত মই মানে বিশ পঁচিশ বাৰ হাত ধোঁৱাই হয়
নহয় এই কিবা এটা বনাই থাকিলে হাত ধোৱা টো আমাৰো হয় কিন্তু হেণ্ড ৱাছ যদি বাৰে বাৰে নহয় কিন্তু মই কিবা হেৰি কৰাৰ আগত কিন্তু সেইটো মই ভালকে ধোৱেই হাত
মানে দিগটেত টাইপৰ হৈ গ'ল মানে যিয়ে নহওঁক মানে হেন ৱাচ টো ধুলে হে এদম চাফা হব ব ব দিকদাৰ নহ'লে কালি মই এটা বহুত ভাল বস্তু চালোঁ আপুনি চাই নেকি এই চাম্ভাৱনা চ যে আপুনি চাইনে ইউটিউব চেনেল
নেছাওঁ নহয়
আপুনি নাচাই যদি আপুনি বুজি নাপাব চামভাৱানা চেখৰৰ মানে কি তাই ডান্স ছাৰ হয়
উম
জালে বিয়া হৈছে সিউ ধনচাৰ ল'ৰাটো তাৰ পিছত কি সি মানে তাই য'ত জাৰ্জ আছিলে সি তাৰ কনটেচটেনট আছিলে
উম
তাৰপিছত তেতিয়া মানে এ ইমান কথা নাই আৰু কথা চথা নাপাতে তাই গ্ৰুপৰ আছিলে এই ল'ৰাটোৰ মানে
উম
তাৰপিছত তাই অলপমান প্ৰব্লেম-চব্লেম চলি থাকে বা কিবা কিবি সি আহি আহি তাই সুধি থাকে তাই মানে একদম মুখখন অকণমান চোকা টাইপৰ তেনেকুৱা টাইপ আছিলে যেনিবা তাৰ পিছত সি সি কিন্তু বুজি পায় বেলেগে ভয় খাই আঁতৰি যায় তাই বুজি পায় সি বুজি পায় সি আহে ধুনীয়াকে কথা বতৰা পাতে তেনেকে এতিয়া মানে তাৰপিছত তাৰপাছত সি এতিয়া অ তাইৰ লগত লাহে লাহে বিয়া পাতিলে তাৰ লগত ম তাৰ লগত আৰু বিয়া ঠিক হ'ল কিন্তু মাকহঁতে মানে বহুত প'ষ্ট কৰিছিলে মানে ছোৱালীজনীৰ মাকহঁতে ল'ৰাটো সাধাৰণ ঘৰো অকণমান আছিলে ধৰক আৰু কাৰণ তাইতো জাৰ্জ হয় ন আৰু তাই তাতকে বহুত ডাঙৰ আছিলে
আহ ছোৱালীজনী ডাঙ
ছিলে সেইটো কাৰণে অকণমান হেৰি কৰিছিলে তাৰপিছত বিয়া-চিয়া হৈ গ'ল যেনিবা তাই যেনিবা মাক দেউতাক ঢুকালে যেনিবা কিন্তু তাৰপিছত বয়সটো বাঢ়ি যোৱাৰ কাৰণে সিহঁতৰ মানে প্ৰেগনেঞ্চি টাইপত অকণমান অসুবিধা হৈছিলে
উম
এতিয়া তাৰ পিছত সিহঁতি বহুত ট্ৰাই কৰে বহুত কানা-কটা কৰি থাকে আৰু কুকুৰ চুকুৰ একদম চাৰি পাঁচটা মান পুহি লৈছিলে ধৰক ইমানটোতো ইউটিউবত মেণ্টেল চিটুৱেচন তো নেদেখুৱাই নহ'লেও দেখুৱাই দিয়ক তাই মানে মই মানে ডিলছে বিচাৰিছিলো যে তাই প্ৰেগনেণ্ট হওক মনে দি মানে ময়ো ভাবো আৰু দেই আয়ুধি হৈ যাওঁ ইমান কান্দিছে মানে আৰু ইমান দুখ কিন্তু মানে তাই এবাৰ এই কাৰ্ড এনেকে চোৱাই যে কাৰ্ড চাই যে কি বুলি কয় অ তেৰ তাকে তেনেকুৱাত দেখাওঁতে মানে ক'লে যে আপুনি আপোনাৰ হ'ব লাষ্ট টাইম মানে সিহঁতে ট্ৰাই কৰিম বুলি ক'লে দেই সিহঁতি মানে ভাবিলে সিহঁত তা মানে বহুত ডিপ্ৰেশ্যনত আছিলে ত মই ছমাহ আমি এইটো বিষয়ে কথা নাপাতো ছমাহৰ পিছত আমি পাতিম এনেকে দুয়োটাই আলোচনা কৰিলে তাইও এইচ ধৰক আপুনি ফুত- ফৰ্টি ফাইভ ফৰ্টি ছিক্স মান মে বি হৈছে চাগে তাৰপিছত তাৰ পিছত কথা পাতিম বুলি তাই এনেকুৱা কৰিলে নাই নহ ফৰ্টি এইট মানে হ'ব চাগে তেনেকুৱাই ফৰ্টি ফাইভ ফৰ্টি ছিক্স ফৰ্টি চেভেন তাৰপিছত ছমাহৰ পিছত মানে দুইটাই কথা পাতিলে আমি এবাৰ ট্ৰাই ক'লে এবাৰ ট্ৰাই কৰি চাম গিৰীয়েকে কৈছে তুমি ইমান কষ্ট পাব নালাগে তাৰ পিছত তেৰত হেৰিত যাওঁতে মানে ক'লে যে আপোনাৰ হ'ব কিন্ত আপোনাৰ চৰবেচি কৰক আপোনাৰ একদম ৰিজাল্ট পজিটিভ আহিব আৰু ডাক্তৰেও নিজে ফোন কৰি মাতি তিলে তাৰপিছত কৰিলে এতিয়া মানে চাক চেছ হল চুৰুগুছি টো ছেক ভেন মান পাৰ হৈ গৈছে যদি তাই মানে সেইদিনাখন ইমান খোচ হৈ গৈছে তাৰপাছত তাই ইয়াত এটা কথা কলে মই কথাখিনি কোৱাৰ এটা ৰিজন আছে তাই এটা কথা কলে সিহঁতি যোনটো ঘৰত আছিলে আগতে মানে ঘৰটো মানে চেঞ্চ কৰি দিলে সিহঁতি
উম
প্লাছ ঘৰটো চেঞ্জ কৰিলে প্লাছ মানে সিহঁতি পজিটিভ বস্তুবোৰ মানে ধ্যান দিলে মানে
উম
সিহঁতৰ লাইফত পজিটিভেই হৈ থকা হ'ল
সেইটো হয়ে
পজিটিভিটিয়ে কিমান মানুহক মানে হেৰি কৰিব পা- পাৰে আপুনি ভাবক চোন, উম কিন্তু আমি কও যদিও আমি সেই নিগে- পৃথি টোলে গুচিয়ে যাওঁগৈ
এ আমি সেইটো হেৰি নকৰো যে নকৰো আমি ন আমাৰ সেই মাইণ্ডটো ভাঙিবলৈ আমি এটা ভাল মনেৰে আমাৰ স্থিৰ এটা মন লাগিব ন
স্থিৰ মন লাগিব আৰু আপুনি প্ৰত্যকটো ডিচিশ্যনত পজিটিভিটি দেখুৱাবলৈ হ'লে আপুনিয়া মানে লাউড ভইচ কিবা কিবি ইটো সিটো আপুনি সেইটো ভাবিব নহব মানে আৰু আপোনাৰ লগত থকা যোন মানুহ আপোনাৰ পাৰ্টনাৰে হওক বা বেলেগ অন্য কোনোবা সদস্যই হওঁক সিহেতিও তেনেকেই ভাবিব লাগিব
উম
তেতিয়া মানে সেই পজিটিভিটিটো আহিব জানে দুইটা মানে যোন থাকে সেই গোটেই মানুহকেইটা মানে এটাৰ মতৰ নিচিনাই হব লাগিব মানে
সেই টোৱে সেইটো হয়
তেতিয়া আপোনাৰ মানে চিন্তা নাথাকে আৰু মই কিন্তু সেইটো কালি বহুত ভাল বস্তু শিকিলো কিন্তু দেই
মইতো সেইবিলাক
আৰু তাই ইমান সুখী হৈছে নহয় হেতি মানে মই সিহঁতক দেখি মানে মানুহৰ যে মনৰ পৰা যে একদম আশীৰ্বাদ ওলাই যে
উম ভাল লাগে ভাল লাগে তেনেকুৱা বেলেগৰ শান্তি বুলি কলে বেলেগৰ আনন্দৰ সুখ এইবিলাকৰ ভালেই লাগে ন সেইটো
সচাকে ভাল লাগে মোৰ মানে অন্তৰখনে বহুত কানে এনেকে বেলেগৰ কিবা প্ৰব্লেম হলে কিবা হলে
উম
মানুহৰ তেনেকুৱা থাকে চব ওৰে কিছুমানৰ বেলেগৰ কথা নাজানো আৰু নিজৰো কথা ক'ব পাৰো মানে
উম উম
নিজৰতো ইমানতো ধৰক টাইমো পোৱা নাযায় কিবা ভাবিবলৈ কৰিবলৈ বা কিবা এটা কিন্তু হ'লেও যিকণ সময় পাও সেইটো কাৰণে ভাল লাগে এতিয়া খুৰা আহিলে?
অ এ আহি পাইছে বাৰু হল মানে সময় নহয় নেখায় এতিয়া আৰু একো ৰুটি উ ৰুটি
ৰুটি চব্জি কি?
চব্জি হেৰি পানী লাও আলু
উম মই পৰহি লাও এটা কিনিছিলো কিন্তু অকণমান থৈ দিয়া কাৰণে অকণ গুটি থকা নিচিনা হ'ল
অ কাটি পিনে থৈ দিলে আকৌ হেৰি হয় অলপ মানে অ কেতিয়াবা টেঙেচিও হৈ যায়
কিন্তু মই মানে বনালো ইমান চফ্ট মানে
উম
একে গলি যায়
উম
ততি হা
তেনেকুৱা ন
বহুত ধুনীয়া লাগে মই লাও খাই বহুত ভাল পাওঁ দালি দিলে যে ডঙৰ ডঙৰ টুকুৰা কৰি
উম ডাঙৰ টুকুৰা কৰি বৰ ভাল লাগে মোৰ ভাল
বহুত ভাল লাগে বহুত ভাল লাগে বাকী ঠিকে আছে আৰু হ'ব দিয়ক
অ ঠিকে আছে বাৰু দে ন অ অ উম